হেল্ল'।
হেল্ল'
কি কৰি আছ?
এয়া বহি আছো তই কি কৰিছ?
এ আইনে বিচনাত পৰিছো। কিয় গা চা বেয়া নেকি তোৰ?
মাথাবিষ হৈছে এইকেইদিন।
অ এইটো ৱেডাৰৰ কাৰণে হৈ আছে ৱেডাৰ ইমান চেঞ্জ হৈছে, দেখা নাই? সেইকাৰণে ভালকৈ চলিবি আকৌ ভালকৈ চাকিবি কি চৰ্দি নেকি তোৰ
চৰ্দি কাহ জ্বৰ মাথা বিষ চব
কৰিবি আদা দিয়ে চাহ খা খুব আদা জালুক দিয়া।
জলা লাগে নাখাও মই।
উম তেতিয়াই ভাল হ'ব এনেই ভাল হ'ব নেকি তোৰ, তই কি মেডিচিন নোহোৱাকৈ আৰু ভাল হৈ যাব বুলি ভাৱিছ নেকি? মেডিচিন খাইচ নাই?
খাব।
মেডিচিন খাব নোৱাৰ?
উহু সঁচাকে।
কি বমি হৈ যায়?
অ তোৰো নেকি?
মোৰো হৈ যায় বে চিৰিয়াচলি কৈছো মোৰো হৈ যায় মই টেবলেট খাওঁ জানা পানীৰ লগত খাও গিলি‌ থৈ দিও পোটোকে তা অ মই এনেকে পোটো কিনি গিলি থৈ দিও গম নাপা আপ উকাল এটা আহে বাৰু হ'লেও কেতিয়াবা হৈ যায় এনে কিন্তু তেনেকেই খাওঁ বহুত প্ৰব্লেম আছে মোৰ খা খা বুজিছ মানে কাম এটা কৰো সৰু পিল টান সৰু পিল টান পানীৰ লগত ঘুটি এনেকৈ খাই দে
ই গোটেই ফালে তিতা লাগে।
তোক এতিয়া তাত চেনি মিলাই দিব লাগে বাৰু তোক যি দেখিছোঁ হা কাম এটা কৰিবি পিলটো চা পানীত ফোন অকণমান গিলাছ তাত পানী অকণ লবি অকণমান লবি পিলটো তাৰ ভিতৰত পেলাই দিবি চোন এনেকে কেনেকে ঘূৰাবি ঘোৰাই পেলাই ডাইৰেক্ট মাৰি দিবি মা যাব বুজিলি
কেনেকে কেনেকে ঘূৰাম ভালকে ক ভিডিঅ' কলত কৰি কৰ
এনেকে এনেকে ঘূৰাবি এনেকে পুৰা একদম হাতেদি ঘুৰাবি এনেকে বস্তুটো বুজিছ নাই তলত ধৰ এটা ৱেব টাই বন লাগে
দেখাই দিম দে পাছত দেখাম তোক হেৰি কি বুলি কয় যে
ক খানা পিনা নাহি হোৱা হে
কিয়ো
মেৰে ঘৰ মে না চাউল নাই।
হা কি নাই চাউল নাই
চাওল আহ
তোৰ মোৰতো চাউল কিয় নাথাকিব বে ঘৰত
নাই বাৰু মোক ভোক চোক লগা নাই সেইকাৰণে নাই খোৱা
খাবি আকৌতে বেমাৰ হব' ন তোৰ ভোক চোক লাগিল লাগিলেও খাবি তেতিয়া শক্তিশালী হবি তেতিয়াতো তোৰ মানুহটোক মাৰিব পাৰিবি ঘুচা এনেইতো একোৱেই নহব তই বুজিছ নাই এক ঘোচা মাৰিলে যাতে সি উৰি যাব প বুজিছ নাই ইমানটো
হল হাব যাবাই ক ইমান দিনৰ মূৰত ফোন কৰিছ
তাকে ঘূৰা চুৰা কৰিছ নাই নে যতে ততে আগতে পিটপিটাই থাক ন তই
আগতে পিট পিটাইছিলো এতিয়া পিট পিটাবলে এনাৰ্জি নোহোৱা হৈ গৈছে
কেনেকুৱা হৈছে এতিয়া
আহ হেনে বতৰ গৰম ঠাণ্ডা মানে মানে বৰষুণ হৈছে ৰ'দত হৈছে কিন্তু গৰমতটো পুৰা
অ আমাৰ পিনে আকৌ এই ঠাণ্ডা এই গৰম এই ঠাণ্ডা এই গৰম এনেকা হৈ আছে
অ আমাৰ পুতুৱাতে ঠাণ্ডা পেলাই দিয়ে আকৌ গৰম এতিয়া অকণ ঠাণ্ডাই বাৰু। আকৌ গৰম পেলাই দিয়ে নহয়। গুপগুপীয়া দিনতটো কেনেকুৱা গৰম
তাকেতো ৰাতিতটো ৰাতি খুলে বাৰু গম নেপায় বাৰু
অ তই হেৰি কৰ বুজিছ তই পিলখা পিলখা। চৰ্দি পেৰাষ্টামল খা পেৰাষ্টামল। মাথা বিষ জ্বৰ চ্বৰ ভালে যাব আকৌ হেৰি কি বুলি কয় ভাতটো তই নিমখ তেলি খুব মাৰি দে জলকীয়া চলকীয়া দি। নিমখ, তেল, পোৰা নেমু চেপু মাৰি দে। ভাল হৈ যাব কাৰ নো এতিয়াতো জৰ গৰমক জ্বৰ চৰ্দি দিলে মানে অশান্তি লাগে বুজিছ নাই লগৰখন নাই।
সেইটো হয় বাও ইমান সুৰ সুৰাই থাকে নাকটো চৰ্দি লাগিলে দিলে
অ আখ হেৰি হয় ন এতিয়াতো গৰমত মানে ধৰ কম্বলেও শুব নোৱাৰো অশান্তি লাগে কম্বল পেলায়ো শুব নোৱাৰোঁ তোক ঠাণ্ডা লাগে তেনেকুৱা অৰ্থ সেইকাৰণে প্ৰব্লেম হয় আৰু গৰমত সোনকালে ভালো নহয় মানে বস্তুবোৰ খুব ঠাণ্ডা খাইছ চাগে, এনেই ফোন কৰিছোঁ। খবৰ চবৰ লওঁ
অ আইচ ক্ৰীম পুৰা মাৰি আছো
ওম সেইকাৰণে পাইছা আইচক্ৰীমেই পাইছে তোক আইচক্ৰিমে নাকে চাক। এতিয়া ওলাব ৰ আইচক্ৰীম।
মানে কি কওঁ আৰু
অ অপ তপালি তইনো পাবই লাগে আচলতে। উম গৰমত শুন মই তোক কৈছো গৰমত যে আহ কলেজৰ পৰা যে আহ গৰমত গৰমত আহি পেলাই অলপ বহি লবি ধৈৰ্য্য তোৰ ধৈ য্য নাই ধৈৰ্য্যত বহি লোৱা পিছত অকমাণ ঠাণ্ডা হব দিবি গাটো তাৰ পিছত পানী চানী খাবি আৰু আইচক্ৰীম খালো তেনেকে খাবি অলপ ৰখি লবি তাৰ পিছত আইস্ক্ৰিমটো খাবি বুজিলি অ অধৈৰ্য তই গম পাও সেই কাৰণে কৈছো তোক তাকে এনেই পিছত এতিয়া কেৰিয়াৰ কথা ভাবিচ নে নাই কিবা
কেৰিয়াৰৰ গৰমত যে মোৰ এই ভাবিবলৈ টাইমে পোৱা নাই জান নে
আমি তোৰ কেৰিয়াৰৰ কথা কৈ আছো কেৰিয়াৰ কথা কৈছো তোৰ গৰমৰ লগত কি পাৰ্থক্য আছে এই কেৰিয়াৰ কেৰিয়াৰৰ কথা কৈছোঁ ভাই
মই নোৱাৰো ভাবিব গৰমত একোৱে ভাবিব নোৱাৰো বুজিছ
উম মজা মজা দে ঠিকে আছে ম তাকে ভাবি আছো ৰ কেৰিয়াৰৰ কথা মাথা মাৰিচো এনেই পঢ়ি থাকিলে নহ'ব ন এতিয়া মানে মই ভাবি আছো এতিয়া মই মানে ভাবিছোঁ কি জান তোৰ আমাৰ মানে মাটিত আছে হা এইখন জেগাত মানে প্ৰথম চদি পৰে তাত মই ধুনিয়াকৈ ভেটি কৰি এতিয়া তোৰ লিচু পুলি লগাম বুলি ভাবি আছো কাৰন লিচু বহুত অ লিচু
লিচু মোৰ দিবিনে নাই খাবলৈ সেইটো ক আগত
দিম দে খাবলৈ দিম ফাৰ্ষ্ট লগাই ল'ব দে দুবছৰমানটো লাগিবই কিয় খাব নিদিম আহিবি যিমান খাওঁ তোলৈ মানে এণ্ট্ৰি ফ্ৰী টেনশন নলবি তই মোৰ নাম লবি সোমাই যাবি তাকে মানে বাগানটাকে খোলো বুলি ভাবিছোঁ বুজিছ বাগান ত মানে এতিয়া ধৰ লিচু এটা লিচু দামটো ধৰ ভেৰাইটি লগাম আৰু ভেৰাইটি ভেৰাইটি সেটো লগাম মানে জিটি ধৰ বুম্বাই আ চোম্বাই চব লগাম ত এটা লিচু দাম এতিয়া ধৰ চল্লি টকা হৈছে ধেমালি নেকি চল্লিছ টকা এটা লেচু ৰাম। তাৰ খলে মানে তোৰ চল্লিশ টকা মোৰ। কিনি খোৱাতকে। চল্লিছ টকাত যদি দচ। চলিছ দাম যদি চাৰিশ। এশ টকা মই চাৰে তিনিশ টকাতে এডাল গছ লগাম। দুবছৰৰ পিছত খাম আনলিমিটেড। সেইটো বুলি ভাবিলো মই মাথাতটো তেনেকে মাৰিছিলো মই। ৰোৱা মাথা এজোপ মাৰিছিলো কিন্তু মানুহ। মাটিটো এনেই পৰি আছে ন সেই মাটিতোত মানে গোটেই লগাই দিম বুলি ভাবিছোঁ।
এ ৰুবলৈ ময়ো যাম দে।
অ আহিবি তোৰ বলৈ আমি ভিডিঅ' চিডিঅ বনাম ন এটা বলগে বনাই দিওঁ নেকি?
মই ব্লগ এটা বনাব কটেন্ট পুৰা কন্টেন্ট আহি মানে ডিমাকত। পৰা কণ্টেনৰ আইডি আহি গৈছে।
অ কণ্টেইন বনাবি এতিয়া ক'ত আহিবি। কিমান বনাম তই ভিডিঅ চিজিঅটো বনাম এনেকে এনেকে ৰুইছোঁ। মানে আফটাৰ আৰু বিফ'ৰৰ হেৰিটো। চাব লাগিব ন ভিডিঅ'টো।
অ চালে।
উম ধুনীয়াকে। কৰিব পাৰিলো হলে আকৌ মই মানে এইকেইদিন হেৰি কৰিলো আমাৰ ঘৰৰ ওচৰতে আৰু এটা মাটি আছিলো সৰু মাটি, তাতে তামোল পুলি লগালো তামোল মানে ধৰ এই যে নাৰ্চাৰীৰ পৰা আনিলো পুলি কেইটামান। তাকে লগালো বোলো বুজিছ তলতো লগাই দিব নোৱাৰ লীচু লিচু এটা লগাই। তো ঘৰৰ ওচৰত খাই থাকিব পাৰিবি তো।
অ। লগাম বাৰু তই আগত কচোন তামোল পুলিকেইডাল কিমান। কৰিল।
তামোল পুলিটো এডালত আমাৰ হেৰিকে। পৰিলে এশৰাকৈ আনিলোঁ মই তামোল পুলি এডালত ভাল হেৰি আৰু ভাল খচৰ অঁ লগাব পাৰ। তামোল খাওঁ তই।
অ তোৰ ইমান ভাল লাগে।
তাকে ন ভাত খোৱাৰ পিছত খাই ভাল লাগে বাৰু। তামোল অকণ পাণ অকণ হ'লে। উম তাকে সেইকাৰণে লগাইছো ঘৰতে খাওঁ বোলো। মাংস ভাত খোৱাৰ পিছত লাগে অকনমান। তামোল পানখন খালে ভা ভাল লাগে মানে নিজকে অসমীয়া অসমীয়া কৰো ভাল লাগে আৰু হুম
তামোল কেইটামান মোকো দিবি
তামোল নে পান
তামোল পাণ আমাৰ ঘৰত ঢেৰ আছে লাগে যদি কবি
অ তাই কাম এটা কৰিবিচোন তহতৰ ঘৰৰ পৰা মোক পুলি কেইটামান দিবিচোন পানৰ আগ কেইটামান দিবি মই গোটেই মানে তামলকেইজোপাত লগাই দিম মানে বুইছ তে পাণৰ লগত তামোলো হৈ গ'ল মোৰ ন
অ তাৰপাছত যেতিয়া সেইকেইটা হ'ব আমি তেতিয়া এনেকে ডাইৰেক্ট বেছি মানে তই বেচিবি ডাইৰেক্টে বেছিবি নহ'লে কাটি কাটি কাটি বেছিবি
কাটি কাটি নেবেছো ডাইৰেক্ট বেছিম মানে হেৰি তামোলটো আনি লগাইছো বুইছ চুফাৰি লগাই দিছো দুজোপামান
অ মানে এতিয়ালৈ চুপাৰি লৈছে বুজিছ নে চুফাৰীৰ দাম বাঢ়ি গৈছে
অ চুফাৰী সেইটোৱে চুফাৰী চাৰিশ টকা কেজি হৈছে বোলে এতিয়া।
উম ইমান দাম হৈছে
অ ভাই সেইকাৰণে চুফাৰীকৈ দুজোপা লগাইছো ৰ ঘৰতে খাবলেও বেচিবলেও যি হয় হ'ব আৰু মানে লগত লগাই দিছো আৰু চাও কি হয় উম উম তাকেই ন টকাই টকাই দে একেবাৰে
তুন্দৰটো মাজতে আছিলে ন ভালেমান খিনিয়ে আছিলে তুন্দৰ এনে খালী পৰি থকা মাটি ভালেমানখিনি আছে
উ তাকে ত মোক কাম এটা কৰিবি চোন তই মোক টক টকা দুহেজাৰ ধাৰলৈ দিবিচোন
অ হ'ব দে পাৰো যদি দি দিম
দিবি একো নাই মানে তোক আকৌ ঘূৰাই দিম ৰিটাৰ্ণ দিম মই তো লি চু মানে তাত মানে কম পৰি যাব ৱাল দিব লাগিব যে অ দি দিম দে তোক টেনশ্যন নল'বি তই
দিম ঐ
অ লেচু খুৱাম লেচু খাব সময়ত আহি যাবি দহ হাজাৰ পোন্ধৰ হাজাৰামান লাগিব এতিয়া ৱাল খিনিতে তোৰ গাঠোতে চল্লিছমান লাগিব এতিয়া বাৰু মই মানে লেচু পুলিত বহুত ইনভেষ্ট কৰিলোঁ যে লিচু পুলি গালত আকৌ তামোল পুলিত ইনভেষ্ট কৰিলোঁ লিচু পুলি মানে তো অৰ্ডাৰ দিছো অ হেৰি এশ টা পুলি অৰ্ডাৰ দিছোঁ এশটা এশটাটো প হল ন এতিয়া চবৰে ভেৰাইটি বেলেগ বেলেগ আছিলে টোতেল ৱান পইট কিমান পৰিলেগে মানে বেছি পৰিলে
অ অ দে মই তোক বিশ হাজাৰ মান ধাৰে দিম লাগে যদি
অ সোত নলগাবি আকৌ এনেই দিবি ধাৰ হেল্প বুলি দিবি অঁ ঠিকে আছে তেন্ত থিকে বাৰু
মই জানোৱে সুত মূল কিহত লাগে।
অ ঠিকে আছে নাজানাটোয়ে ভাল দে জানিলেহে বেয়া জানিলে নহয় লগাই দিলি হয় গম পাইছো
তোক নলগাও বেলেকক লগাম
অ হ'ব দে পাৰিলে শিকাই দিম কোনোবা দিনাখন টাইম পালে শিকাই দিম দে পিছে এইডাল কি বুলি কয় যে হেৰি মাহঁত ক'লে গ'ল মাহঁত
মাহঁতে মানে হেৰি আছে শুই আছে
শুই আছে নেকি
উম ভাত বনাব আমাৰ দেৰি হয় নহয়
গম পাওঁ সেই টোয়েতো সোধিছোঁ কেতিয়া মানে বনাব
আমাৰ বনাব এতিয়া মাহঁতে খাব মাহঁতে আছে নেকি সেইটোও নাজানো ভাত নেখাওঁ মোৰ ভোক ভোকে লাগা নাই।
খাই দিবি জোৰ জবস্তি গম পাইছ নাই গৰু ভাত খালে ভাল হ'ব এনেই ভাল হ'ব নেকি তোৰ খাই দিবি তেতিয়া শক্তি বনালে কাইলৈ একদম ত তলত পৰি যাবি দুৰ্বল হৈ যাবি বুজিলি আৰু ঔষধে কামত নিদিব নহ'লে। ভাত নাখালে। সেইকাৰণে কৈছোঁ এই পানীত পূৰা একে পিলটো পেলাবি গিলাচটো ঘূৰাবি বা কাপটো ঘূৰাবি ডাইৰেক্ট গিলি দিবি বুজিলি গ'ট গ'ট তাৰপিছতে আকৌ টেনশ্যন নাই আৰুটো বমি আহিব ন উকালি আহিব উম দে বাৰু ভালকে থাকে দে
উম দে হ'ব দে বাই বাই অকে কালি ফোন কৰিবা তুমি বাই বাই গুড নাইট
বাই বাই গুড নাইট
গুড নাইট